নমস্কাৰ নমস্কাৰ ভালে আছা। হয় হয় মোৰো ভালেই হেৰি - আহ কত আছা ইকিয়া?
এতিয়া এনেই ঘৰতে আছো।
অ অ মানে তোমাৰ লগত আজি এটা বিষয় লৈ অকমান আলোচনা কৰি ভাবিছিলো।
হয় কোৱাচোন।
বিষয়টো হৈছে মানে বৰ্তমান সমাজত বিজ্ঞানৰ অৱদান।
অ খুব খুব ভাল বিষয়ে আপুনি বাছি লৈছা তুমি আজ খুব ভাল।
হয় হয়। মানে, হয়। আজিৰ দিনততো আমি বিজ্ঞানক এৰি একেবাৰে মানে ভাবিবই নোৱাৰো কোনো কাৰণত ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত শুবলৈ যোৱালৈকে। সকলো ফালে মানে বিজ্ঞানৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ।
হয়।
গতিকে কি ক'ব বিচাৰিবা বিজ্ঞানক এৰি আমি চলিব পাৰিমনে আজিৰ দিনত
বিজ্ঞানক এৰি চলাটো আজিৰ দিনত ক'ব গ'লে অসম্ভৱ, কাৰণ বিজ্ঞানৰ প্ৰতিটো বস্তুৱে আমাৰ জীৱনত এক অৰিহণা জোগাই আহিছে।
উম, উম, উম।
বিশেষকৈ এই বিশ শতিকাৰ পৰা
হয়।
আগৰ দিনত ইমান নাছিল যদিও, আছিল বিজ্ঞান বিজ্ঞানটো একদম এই বিশ্ব ভগৱান সৃষ্ট হোৱাৰ পৰাই বিজ্ঞান আছে ন মানুহে আৱিষ্কাৰ কৰাৰ ফলৰ পৰা অধিক মানে আমাৰ কাৰণ সুবিধাময় হৈ পৰিছে।
হয়, হয়। ঠিকে কৈছে, এতিয়া ধৰক এই আগতে অ' ক'ৰবাত যাবলৈ গৈ মানুহ খোজ কঢ়ি বা গৰু গাড়ী বা ঘোঁৰা গাড়ী আছিল। কিন্তু, আজি আহ মানে এতিয়াৰ পৰা সেই দোকান খনত ওচৰৰ দোকানখনলৈকে যাবলৈও মানে মানুহে গাড়ী, মটৰ, বাইক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে।
হয়, হয়, হয় একদম সঁচা কথা।
অহ'
উদাহৰণ স্বৰূপে মই নিজে ক'বলৈ গ'লে এখন দোকানক গ'লে মই কেতিয়াও খোজ কাঢ়ি মানে যাব লগা নহয়।
উম।
মটৰ চাইকেল লৈ যাওঁ বা চাইকেল লৈ যাওঁ। চাইকেলখনেও এখন বিজ্ঞানতে পৰে, মটৰ চাইকেলোও এখন বিজ্ঞানতে ভ পৰে। তাৰফলত আমাৰ সময়তটো বাচি গৈছে।
অঁ অঁ, হয় কিছু ক্ষেত্ৰত সুবিধা হৈছে বহুখিনিয়ে সুবিধা হৈছে। এতিয়া যেনেকৈ গৰমৰ পৰা বাচিবৰ কাৰণে ফেন কুলাৰ এ চি। এনেকুৱা ধৰণৰ বিজ্ঞানৰে অৱদান।
হয়।
কেইটাত আকৌ মানে আমাক। অ এলেহুৱা কৰি পেলাইছে নেকি যেনেকে ধৰক ওচৰৰ অকলে ওচৰৰ দোকানখন যাবলৈ কেয়ো। বা কেতিয়াবা দৌৰা দৌৰিত যাব লাগিব গাড়ীখন লৈ কিন্তু, ভিৰত মানে কেতিয়াবা এনেকুৱা হৈ গৈছে এ কিনো খোজ কাঢ়ি যাম। বা লৈ যাওঁ বাইক। খনে গাড়ীখনে লৈ যাওঁ সেনেকুৱা হৈছে নহয় কি ক'ব।
এইটো কথাও আপুনি কোৱাৰ ধৰণে সঁচা কিন্তু মই ভাবো। বি, এলেহুৱা বুলি কথা নহয় ইয়াতে ইয়তে মানে সময়তটো মানে আজিকালি অভাৱ মানুহৰ।
চিষ্টেমৰ অভাৱৰ ফলত আমি বিজ্ঞানটোক মানে আঁকোৱালি লৈছো।
হয় হয়।
তোৰ কথা মানিছো যে খোজকাঢ়ি গ'লে ভাল আমাৰ শৰীৰৰ কাৰণে ভাল কিন্তু আমাৰ সময়টো যায় তাৰ ফলত।
উম উম।
সেইকাৰণে আমি বিজ্ঞান আমাৰ কাৰণে দৰকাৰ আৰু বিজ্ঞান আমি প্ৰতিটো বস্তুৱেই বিজ্ঞান।
প্ৰতিটো বস্তু হয়।
এনেকুৱা এটা বস্তু নাই য'ত তাতে বিজ্ঞান নাই তাত।
উম উম। এতিয়া এই চিকিৎসা চিকিৎসাৰ ক্ষেত্ৰত কি ক'ব চিকিৎসা বিজ্ঞানৰ যিসমূহ এতিয়া অৱদান আগতে ধৰক মানে ইমান বেমাৰবোৰ ভালদৰে ধৰা পৰা নাছিল, এতিয়া এক্সৰে হ'ল, এম আৰ আই হ'ল, চিটি স্কেন হ'ল এই বিষয়ে কি হ'ব বিজ্ঞান অৱদান?
এই বিষয়েও মই ক'ম যে বহুত ভাল এটা পদক্ষেপ বিজ্ঞানৰ, চিকিৎসাৰ ক্ষেত্ৰত বহু আগবাঢ়ি ছে আমাক চিকিৎসা ব্যৱস্থাটো, তে আপোনাৰ কি বা মানে শৰীৰত অসুবিধা হ'লে আপুনি এক্সৰে কৰিব পাৰে, এম আৰ আই কৰিব পাৰে, চিটিস্কেন কৰিব পাৰে।
উম উম।
আৰু ঔষধ পাতিও বহুত ধুনীয়া। এই আমাৰ যিবিলাক কেমিকেল সেটো ঔষধ এইবোৰ বিজ্ঞান পৰাই হয়।
হয় হয়।
এইটো আৰু চিকিৎসা ক্ষেত্ৰতো বহুত উন্নত হৈ পৰিছে। আগৰ দিনত আয়ুৰ্বেদিক চিকিৎ চাবলৈ আছে যে আয়ুৰ্বেদিকটো ও কিন্তু ভাল, আয়ুৰ্বেদিকো মানে বিজ্ঞানৰে এটা ক'ব পাৰি আৰু, এইটো ঘৰুৱা বিজ্ঞান বুলি ক'ব পাৰি, আপুনি যাক কয়।
অহ। ঠিকেই এতিয়া যেনেকে আগৰ দিনত আহ, আমি দূৰ-দূৰণিলৈ কিবা এটা খবৰ পঠিয়াবলৈ চিঠিৰ মাধ্যম ল'ব লগীয়া আ ছিল, বেলেগ কোনো মাধ্যম নাছিল। কিন্তু, এতিয়া দিনতো মোবাইল ফোনৰ জৰিয়তে আমি আমেৰিক কা সাত সাগৰ তেৰ নদীৰ সিপাৰেও মানে খবৰ পঠিয়াব পাৰো। কি কয় এই ক্ষেত্ৰত?
এই ক্ষেত্ৰত আগৰ দিনৰ কোৱা ধৰেণে যে চিঠি এখন কাবাক বাৰ্তা প্ৰেৰণ কৰিবলৈ হ'লে জৰুৰী চিঠি দিব লাগে চি চিঠি দিওঁতে আমাৰ কম প্ৰায় এমাহ দুমাহ তিনিমাহ পৰ্যন্ত গুচি যায়।
উম উম।
কিন্তু আজিকালি ধৰি লওক এটা মানে এক ছেকেণ্ডত বাৰ্তা পঠিয়াব পাৰে। এই বিজ্ঞানৰ ফল, তাৰ ফলত বহুত সুবিধা হৈছে আমাৰ। জৰুৰীকালীন সমস্যা হ'লে আমি কৰি পঠাব পাৰোঁ। মই বাৰ্তা পঠাব পাৰোঁ। সেয়ে ভাবোঁ, মই বহুত ভাল হৈছিল।
উম উম, ঠিকেই। বিজ্ঞানৰ অৱদান মানে যথেষ্ট গুৰুত্বপূৰ্ণ। এতিয়া আমি আমাৰ মহান বিজ্ঞানীসকলক এইবাবে ধন্যবাদ দিব লাগিব। এই থমাছ আলভা এডিচনে যদি তেতিয়াই যদি বাল্ব বনোৱা প্ৰস্তুত নকৰিলেহেঁতেন, আজি আমি এই পোহৰত থাকিব নোৱাৰিলোহেঁতেন, আমি সেই চাকি-লেম্প লেমৰ পোহৰতে থাকিব লাগিল হয়। উম। আৰু কওকচোন বিজ্ঞানৰ বিষয়ে, অৱদানৰ বিষয়ে।
বিজ্ঞানৰ অৱদান বিজ্ঞানৰ ওপৰত আমি এনেকোৱা মহান ব্যক্তিৰ নাম লবৈ লাগিব নিউটন
হয়।
চাৰ আইজাক নিউটন আমি সকলোৱে জানো তেওঁৰ কথা যে তেওঁ মাধ্যকৰ্ষণৰ শক্তি আৱিষ্কাৰ কৰিছিল।
উম।
এটা আপেলৰ পৰা, আপুনিতো জানেই চাগে।
হয় হয়, সিহঁতি মানে গছৰ তলত বহি আছিল, বহি থাকোতে মানে হঠাৎ। ওপৰৰ পৰা আপেল এটা সৰি পৰিল। পিছত তেওঁ মনলৈ ভাবিল যে আপেলটো তললৈ কিয়, পৰিল ওপৰলৈতো যাব পাৰিল হেতঁন। তেতিয়া তেওঁ মানে ভাবি তেতিয়া তেওঁক পাগল বুলি কৈছিলে তেওঁৰ। মানুহ বোৰে আশে- পাশে থকা ভাবিছিলে যে ই পাগল ই কি কৈ আছে। আপেলটো তলতে পৰিব সেনেকে ভাবিছো কিন্তু সেই যে আপেলটো তললৈ পৰা যিটো কাৰণ সেই কাৰণটোনো কি তেওঁ পিছত মানে ভাবি উলিয়ালে বা তেওঁ মানে উম আহ ৰিচাৰ্চ কৰি উলিয়ালে গতিকে তেওঁ অ' মানে আমি সি বিজ্ঞানীসকলক ধন্যবাদ দিব লাগিব তেওঁলোকৰ কষ্ট সাধনাৰ বলত আমি আজি এনেকুৱা এটা আৰামদায়ক জীৱন কটাব পাৰিম কি কয়?
সেইটো সঁচা কথা তেওঁলোকৰ মানে বহুত কষ্ট আছে ইয়াতে বহুত সাধনা আছে তেওঁলোক
উম উম উম।
আৰু সেইকাৰণে আমি মহান ব্যক্তি বুলি কও।
হয় হয়। আপুনি মহান বিজ্ঞানীৰ চানিকি বুলি এখন কিতাপ পঢ়িছিলে নে? নৱম দশম অষ্টম শ্ৰেণী মানত।
পঢ়িছো যদিও মোৰ এতিয়া ভালকৈ মানে মনত নাই আৰু।
উম মহান বিজ্ঞানীৰ চানেকি বুলি তাত প্ৰথমৰ পাঠটো আছিলে যে আৰ্কিমিডিছ লিঅ'নাৰ্ড এটা ভিঞি। এনেকৈ বিজ্ঞানীসকলৰ আছিল জীৱনী।
হয় মই নাম শুনিছো মই মনত নাই মানুহ যেনে আকিমিডিচৰ পুত্ৰ
হয় হয়।
বতমান চৰ্চা নহোৱাৰ কাৰণে পাহৰি গৈছো দিয়কচোন।
উম, ঠিকেই মানে বৰ্তমান যুগত আমি বিজ্ঞানক এৰি কোনো কথাই ভাবিব নোৱাৰোঁ।
যিহেতু আপুনি এতিয়া ক'লে হয়, এতিয়া আপুনি অলপ আগত ক'লে যে আমি মহান বিজ্ঞানী চানেকি বুলি। সেইবোৰ সমানো চৰ্চা কৰি থাকিব লাগে। দিনক দিনে এতিয়া আমি গোটেই খিনি কথা জানিব পাৰোঁ। ভালকে মানে বুজিব পাৰোঁ যে ইউটিউব কিহৰ কাৰণে সেইটো
হয়, হয়।
আমাৰ কাৰণে বহুত অভিজ্ঞতা অৱহেলা বুলি ধুনীয়া
উম, উম।
এতিয়া আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ যে ভৱিষ্যতে আমাৰ বিজ্ঞানৰ কেনে প্ৰভাব আনিব পাৰে?
ভৱিষ্যতে বিজ্ঞানে মানে এনেকুৱা এক পৰ্যায় পাবগৈ মানে উম, হয়তো এতিয়া যিখিনি পৰ্যায় পাইছেহি। আগতে ধৰক অন্ধবিশ্বাস এনেকুৱা ধৰণৰ কথাবিলাক বেছিকৈ চলিছিল। কিন্তু, সেইবোৰ আঁতৰ কৰি এতিয়া বিজ্ঞানে এক পৰ্যায় লৈ আহিছে য'ত এতিয়া মানে বিজ্ঞানকেই মানে ভগৱান সাশ লৈ আহিছে। নহয় জানোঁ। ভগৱানৰ মানে ওচৰৰ সমকক্ষলৈ আহিছে। যে বিজ্ঞানে কৰিব নোৱাৰা কাম একোৱেই নাই। কিন্তু তথাপিও এতিয়াও মানে এনেকুৱা ধৰণৰ মানে ৰিচাৰ্চ চলি আছে যে আমাৰ আহ যি এলিয়েন, এলিয়েনৰ কথা আমি শুনিছোঁ বা বিভিন্ন টিভি চিনেমা এনেকুৱা চাইছোঁ যে আমাৰ এই পৃথিৱীৰ বাহিৰেও এনেকুৱাকৈ। আন গ্ৰহত বা আন এখন মানে বিশ্ব ব্ৰহ্মাণ্ডত আহ মানে এলিয়েনৰ অৱস্থিতিৰ কথা আমি শুনিছো গতিকে এলিয়েনৰ ওপৰত যি বা ৰিচাৰ্চ তেনেকুৱা হয়তো মই ভাবো বিজ্ঞানে এদিন সেই এলিয়নকো আম আমাৰ এই পৃথিৱীলৈ লৈ আহিব। বা তেওঁলোকৰ লগত যোগাযোগৰ এটা ব্যৱস্থা বা মাধ্যম এটা সৃষ্টি হ'ব মই সেইটো ভাবিছোঁ যিহেতু ইমান খিনি পৰ্যায় পাইছো আমি সেই লেমৰ পোহৰ চাকি চাকিৰ পৰা আহি আজি মি ইলেক্ট্ৰিক বাল্ব এল ই ডি বাল্ব পালোঁ।
হয় আপুনি‌ ঠিক কথা কৈছে আপুনি হয়।
উ কি ক'ব এই ক্ষেত্ৰত।
এটোকেই মই কম যে বিজ্ঞানে বহুত আগবাঢ়ি গৈছে। ক'ব গলে আৰু আৰু যদি পঞ্চাশ বছৰৰ পিছত যদি আমি কল্পনা কৰোতে বিজ্ঞানে এনেকুৱা এটা পৰ্যায় পাব যে আমি একো নকৰাকৈ বহি বহি কৰি চব কাম কৰিব পাৰি।
হয় হয় ধৰক আমি মানে এক ছেকেণ্ডত বা কিছু মুহূৰ্ততেই মানে ধৰক আমি ইয়াত আছো হঠাৎ আমি কোনোবা ঠাইত গৈ পাম সেনেকুৱা ধৰণৰো কিবা এনেকুৱা যিটো টাইম মেচিনৰ নিচিনা মানে কথা আমি টিভি চিনেমাত উ চাও সেনেকুৱা ধৰণৰো সৃষ্টি হৈ যাব পাৰে কোনো ডাঙৰ কথা নহয়।
হয় সেইো ডাঙনা নহয়। যিহেতু আমি চিনেমাত দেখিয়ে থাকো কাল্পনিক এইাক সেইবোৰ যদিও কাল্পনিক সেই কাপ্লনিক বোৰ বাস্তৱ পৰিণত হবগৈ
হয় হয় সেইবোৰো নিশ্চয় কোনোবাই চিন্তা কৰিছে যে এনেকুৱা এনেকুৱা কৰিব পাৰি নেকি। সেই গতিকে এনেকুৱাকে মানে তেওঁলোকে দেখুৱাইছে আৰু তাৰ ওপৰত নিশ্চয় মানে অধ্যয়ন চলি আছে। যে সেই তেনেকুৱা ব্যৱস্থা কেনেকে কৰিব পাৰি
হয় নিশ্চয়
মানে এতিয়া কোৱা হয় সময় কাৰো বাবে নৰয় কিন্তু মানে বিজ্ঞান বিজ্ঞানে হয়তো এক এনেকুৱা পৰ্যায় পাব সময়টোোতো বাৰু কেতিয়াও নৰয় সেইটো অ সকলোৱে জানে কিন্তু বিজ্ঞানে হয়তো এক এনেকুৱা পৰ্যায় পাব য'ত মানে আমি অতীত বা ভৱিষ্যত তক দেখিবলৈ পাম। বা কি কি হৈ হৈছে জানিবলৈ পাম যেনেকৈ আহ মই এইখিনিতে কব বিচাৰিম ক্ৰিষ্ট চিনেমা টো আপুনি‌ নিশ্চয় চাইছিল।
চাইছোঁ চাইছোঁ
তাতে যি দেখুৱাই গৈছিল যে ভৱিষ্যত ৰ কথা মানে মানে জানিবৰ বাবে যি কম্পিউটাৰ আৱিষ্কাৰ হৈছিল। সেনেকুৱা ধৰণৰো হয়তো আৱিষ্কাৰ হৈ যাব পাৰে।
হ'ব পাৰে হ'ব পাৰে।
উম, উম, উম
আমি বিজ্ঞানৰ ওপৰত চৰ্চা চলাই থাকিব লাগিব।
হয় হয় বহুখিনি আমাৰ আমাৰ সময় অতিবাহিত হৈ গ'ল আমি বিজ্ঞানৰ কথা আলোচনা কৰি থাকোঁতে আমি আজি এতিয়া সামৰিছো দিয়ক।
ঠিক আছে ধন্যবাদ।